হেল্ল'।
হেল্ল'।
অ হেল্ল' তোমাৰ ৰিং হয় নেকি মোৰ। টো ৰিঙেই নহয়
অ হৈছে তো কোৱা
অঁ
কি কৰি
তুমি এনে টিউচন টিউচন পঢ়া নে নে নেকি
নাই নপঢ়াও ইয়াতে টিউচন ইমান ধঢেৰক ধেৰ আছে
অ হেৰি নাই এইবিলাক এই সৰু সৰু পইচাটো নিমিলে মানে বুজিছা
অ বহুতো কষ্ট হয় পইচাটো দিবও নাযায় মানুহে পট কৰি মই জানে এটা লৰা পৰা পইচা পাওঁ মোক নিদিয়েই।
অ এয়া কোনটো নাম কি ল'ৰাটোৰ
প্ৰাণদীপ বুলি
অ তাই যে এনেকাই তাক যে মেছেজ তাৰ পৰা কিবা এটা হেৰি কৰিলে মানে তাই মেছেজ চিন কৰিব আকৌ তাৰ পৰা যদি পইচাৰ কথা হয় তাই মেছেজে চিন নকৰে
অ অ কে কেতিয়া লৈছে পইচাটো তো আঠৰ ওঠৰ তাৰিখে লৈছিলে এতিয়ালৈকে দিয়াই নাই মোৰ বৈ মানে মোৰ বুকটো তাক দিছো ন মোৰ বুকটো টু ফিফটি হয় মই ৱান হাণ্ড্ৰেড দি দিছো ত ইমান কম দাম দি দিছো তাও মোক নিদিয়ে এতিয়ালৈকে প এ এশ টকা চাইছো এশ টকাতো নিদিয়ে
অহ
তাৰ যে জঅ'গ্ৰাফি নেকি না হিষ্ট্ৰি চাবজেক্টটো চেঞ্জ কৰি এডভান্সড দিম বুলি ল'লে
তুমি এটা কাম কৰিবা ন তাক মিছা কথা তুমি বেলেগ নাম্বাৰ দি তাক ফোন কৰিবা
নাই মই মেছেজ কৰিছো এহ তাই এনেকা ষ্টৰি লগাই থাকে ইনষ্টাগ্ৰামত অনলাইন থাকে ইনষ্টাগ্ৰামত ষ্টৰি লগায় হোৱাটছাপত ষ্টৰি লগায়
মানে তোমাৰ নাম্বাৰটোতো তাই গম পাই গৈছে ন তুমি কি কৰিবা বেলেগ এটা নাম্বাৰ দি তাক ফোন কৰিবা ফোন কৰি কেনে তাৰপিছত তুমি ক'বা যে এডভান্সড বেংগলীটো এহ বুক তো লাগে মানে তোমাৰ
এ এই তেনেকা হৈ গ'ল নেকি
অ এনেকা এতিয়া উপায় নাই এনেকা ক'বা যে মই যাৰ যাৰ লগত আছো তাৰ ভন্টিৰ লাগে এনেকাে কৈ দিবা
অহ
এনেকাই কৈ দিবা
অহ চাম এতিয়া লাষ্ট মই মেছেজ কৰি চাম বুজিছা
এতিয়া বি এ ৰ্ফাষ্ট চেমত না তুমি তাক কৈবা ক'বা যে তাৰ দাদাৰ বি এ ৰ্ফাষ্ট চেমৰ বুক মোক এটা দিছে যে এইকাৰণে তাৰো তাৰ ভণ্টিৰ কাৰণে এডভান্সড বেংগলী লাগে সেইটো মোক দিব লাগিব এনেকা তুমি কৈ দিবা
অহ শুনা মই আজি চাম বুজিছা পইচাটো চাম যদি নিদিয়ে তেতিয়া হ'লে এনেকে এতিয়া কৰিব লাগিব আৰু
অ এইটোৱে ক'বা নহ'লে নিদিব তুমি যদি পইচা বিচাৰি থাকা তেনেহ'লে যে তাই নিদিব তুমি এনেকা কৰি ক'বা যে তুমি বেলেগৰ পৰা তোমাৰ ৰ্ফাষ্ট্ৰ চেমৰ বুক লৈছা তাৰ ভনী ভনীটো ছেকেণ্ড ইয়েৰত পঢ়ে তাৰ এডভান্স বেংগলী আছে তাৰ এইটো লাগে
অহ
মানে কিতাপৰ বদলি কিতাপ লৈ ল'বা ঘৰত বিজনেচটো এনেকা নাইয়ে কিবা ভাবিছিলো যে মিছো কোৱা এমাজং কোৱা পিছত এইবিলাক এইবিলাক দি ত নহ'ব ন
নহয় নিজৰ পইচা ইনভেষ্ট কৰিব লাগিব ন অলপ
অ এইটোৱে এতিয়া আৰু আমি কি ইমান কাপোৰ কেনেকা ল'ম ন এটা এটা লৈ থাকিম আৰু তাৰ পৰা ফিফটি পাৰ্চেণ্টও নাপাওঁ আমি
ফিফটি পাৰ্চেণ্ট ফৰ্টি পাৰ্চেণ্ট থাৰ্টি পাৰ্চেণ্ট পাবা আৰু যদি ৰিটাৰ্ণ কৰে তেতিয়া আকৌ পইচাটো ঘূৰাই দিব লাগিব তেতিয়া বেছি ঝামেলা লাগে ন এনেকা কৰি
অ এইটোৱেটো
বল অন্ন বেলেগ চাওঁ কি কাম কৰিব পাৰো
বেলেগ এতিয়া মই কি যে কৰিম মই এইটোৱে ভাৱি আছো যদি মোৰ এডমিশনৰ ন'টিশ উলাই কাৰণে যদি বেছি পইচা লাগে তেনেহ'লে মই কি কিবা এটা কাম কৰিম মানে উপায় নাই
অ ঘৰৰ পৰা দিব কাম কৰিবলে
অ কিবা এটা কাম কৰিবই লাগিব এনেওটো কাম কৰি থাকিম যদি তাৰপিছত যদি কৰিব মন যায় ত কৰিম নকৰিলে মন কৰিলে মানে ডাইৰেক্ট এৰিয়ে দিম মানে এনেও বি এ পঢ়ি লাভ নাই
অ ভাল নালাগে
কোনো লাভ নাই ধৰিব গ'লে আমাৰ পৰাই পইচা গৈ আছে বেছি আৰু একো দিয়া নাই নহয়
বেলেগ চই লোৱা অ তাতো
আৰু যিখিনি তুমি হেৰি বেগ লগ কেইটা যদি ক্লিয়াৰ নকৰা তোমাক চাৰটিফিকেটো নিদিয়ে আৰু এটা চাবজেক্টত বেগ লাগিলে এহাজাৰ কৰি দিব লাগিব এহাজাৰ নে তিনি হাজাৰ কৰি এটাতে দিব লাগিব
অ
সেইকাৰণো টো আজি মানে গৈছিলো আমাৰ ডকুমেণ্টছ টো নাৰাখিলে কলে যে নটিচ ওলাব এতিয়া নটিচ ওলালে ভালকে কৈছে মানে কাউণ্টাৰৰ দাদাটো ভন্তি চন্তি মাটি
অ কাউন্টাৰত বেলেগ দাদা বহি থাকে ছাৰ ন ছাৰ বহি নে এনে অ বেলেগে বহে
এইবিলাক ছাৰেই হয় মানে
অ
তাক মানে ছাৰেই হয় মোকতো এয়া মই যে পেটৰ বিষৰ কাৰণে মই একজাম দিব পাৰা নাই ন এ চি চি তাত মোক বেগ লগাই দিছে ছেকেণ্ড চেমত
কি কৈ আছা
অ তাত মোক মই চালো তাতে মোক বেগ লগাইছে এইটোত পইচাটো মোক সেইকাৰণে মোৰ এতিয়া ফ্ৰীত এডমিশনটো নহ'ব
অ হঅ এইটোত বহুত চাবলে হৈ গ'ল তাত ফ্ৰি এডমিচন নহলে ত ছেভেন থাউজেন দিব লাগিব ন
মই এতিয়াই মানে নটিচ ওলালে কিমান বিচাৰে
অ হঅ
ভাবি আছো, আৰু সাত হাজাৰ টকা ফটক- একো নাই দেখোন, ফটককেতো ঘৰৰ পৰাওটো এনেকা নহয় ন। মানে সাত হাজাৰ টকা যদি ফটকে বিচাৰে তেনেহ'লে কৰ পৰা দিম।
অঁহ।
ঘৰৰৰো এনেকা হেৰি নহয় ন' দেউতাৰো গা বেয়া আছে। মায়ে যায় কামত, দাদাই অলপ-চলপ আনে। প্ৰতিটো ঘৰতে লাগি যায় সেইকাৰণে।
আজিকালিটো-
উম।
নিজৰ ওপকাৰ। ভৰ যি টকা।
উমঁ।
কোৱা পিছে?
ঘৰৰ পৰা কেনেকা বিচাৰিম, ঘৰৰ পৰা- মোৰটো প্লেন হৈ আছে যে ফুৰিব যাম এতিয়া মোৰ টেনচন লাগি আছে ন। নটিছটো যে কেতিয়া ওলাব।
অহ।
এতিয়া মানে যদি- কমচ-চকম যদি দুটকা মান যদি হ'লে তেনেহ'লে মানে দিব- পাৰিম। কৰ পৰা, কৰ পৰা, ধাৰ আনি কেনে।
অ।
তাৰ পৰা বেছি লাগিলে তো দিব নোৱাৰিম ন' লগৰ কেইটাও এইটোয়ে কৈ আছে সাগৰিকা- তাৰ ৰিয়া হেতক চিনি পোৱা ন?
অঁ', পাওঁ টো। এই বেংগলী গাছ পৰিছে সেইবোৰ ন?
অঁহ', - তেহেতে চব গোটেই কেইটাই মানুহ কৈ আছে দুহাজাৰ টকা হ'লে দিব পাৰিম, কিন্তু তাৰ- পৰা বেছি হ'লে দিব নোৱাৰিম। মানে সাগৰিকাৰাৰ ভাইক সাত বছৰৰ ন' তাৰ এক- পেণ্ডিছৰ অপাৰে্যন হ'লে-
অ-অহ ইমান সৰু পোৱালী।
অঁ', - টুৱেন্টি থ্ৰী তাৰিখত হ'লে তা'তে মানে তেৰ ত্ৰিশ মান- খৰচা হৈ গ'ল, এয়া বি কে মেডিকেলত কৰিলে- অপাৰে্যনটো। এতিয়া সিহঁতৰ মাক বেলেগক- পুৰা ধাৰা দি কেনে মানে অপাৰে্যনটো কৰিলে ন। এতিয়া মানুহৰ ধাৰটোও মাৰিব লাগিব। এতিয়া মানে- তাৰ ইমান পইচা লাগিলে কেনেকা দিব। আৰু আমাৰ কি কৰিছে। অঁ', আৰু আমাৰ কি কৰিছে মানে এনেই নাম্বাৰ দিছে পাঁচ মাহক উঠিছে, কিন্তু- চাইডত এপ বুলি দি ৰাখিছে। আৰু-আৰু বেলেগ ছোৱালী চেছেমে নাম্বাৰ তাক পাছ দিছে কিন্তু তাৰ লগত- টোক চেছেমেই নাম্বাৰ কিন্তু তাক ফেইল মাৰাই দিছে।
কিয় ফেল মাৰাই দিয়ে, ফেল মাৰাই দিছে?
আৰু নেটত, নেটত মানে এনেকা কৰে তে' এতিয়া মানে আউট মাছ কৰি দিলে ন। এতিয়াতো বাহিৰৰ- পৰা নাহে কলেজৰে মানুহ কেইটাই চাই কি কৰে তেহেতৰ গৰ্বৰ কৰাই দিয়ে।
এনেকা বোৰে
এনেকাই কৰে এইবিলাক বহুত জিৰ' জিৰ' আৰুতো মানুহৰ এয়া এচাইনমেন্ট ইমান দিলে আৰু পাঁচ মাৰ্কো উঠিলে আৰু যিমানেই হওক পাঁচ মাৰ্ক নু উঠিলেও পাঁচ দশতটো উঠিছে ন কিন্তু এইবিলাক নাম্বাৰ দিয়া নাই জিৰ' জিৰ' বঢহাই থৈ দিছে।
কিয়?
এনেকাই কৰে এইটোৰ এই কাৰণে চবে ভাবি আছে এপ্লিকেশচন দিব এতিয়া ক বা কৰে। আৰু চবত যদি এটা অ এটা চাবজেক্টত যদি তিনি হাজাৰ টকা কৰি হয় তেনেহলেতো হৈ গ'ল।
অ এই বেংগলী, মিডিয়াম বেছি পইচা লাগে নেকি ন ন।
ন চবতে চেমেই
অ মই ভাবিছো বেংগলীত, বেছি পইচাগে নেকি?
নহয় তেহেতে মানে এইটোতো গভাৰমেন্টৰ হয় ন ত গভাৰমেন্টৰ হ'লেতো চৰকাৰী হৈ থ হয় এইকাৰণে ইমান। পছাতো নলয় ত টেন তৰ যে এইটো মানেুৰি কামাই হয় তে তো মানে ইমান ইমান ষ্টুডেট যদি সাত হাজাৰ টকা কৰি দিয়ে। ত' কিমান টকা হ'ব তেহতৰ তাত আৰু তেহতৰ পৰা তেহেতকো চৰকাৰৰ পৰা দেই থাকে ন।
অ তোমালোকৰ কি তেজপুৰ কলেজো এনেকা হয় নেকি?
অ চছেম- চছেম তেন তেওঁক পকেটত সোমাই এইটো
নাই সপু কলেজোতো এনেকা কৰে।
স্কুল কলেজত এতিয়া চাগে এডমিশনৰ তটো কোৱা নাই এ তেৰ ফ্ৰীতে এডমিশন হৈ আছে। ত দৰঙত বা কি কৰি আছে নাজানো।
মোৰতো ফ্ৰীতে এডমিছন, হ'ল ৰেচন কাৰ্ড, দি।
মোৰ ফ্ৰী এডমিশ্যন হৈছে মই কান্ত আছো। দেখালো কান্তৰত লৰাটো কলে নহব বুলি নটিচ ওলাব।
লাগিব।
অ পেট কৰিব লাগিব এনেকে গলে।
এইৰাম ইনমান টকা ক'ত পৰা পাবা।
সেইটোৱে মই টেনচন কৰি আছো। এতিয়া নটিচত কিমান পইচা ওলাই নহলে কৰিম মানে গোটেই কতে এতিয়া ডিপাৰ্টমেন্টত মানে কোনোৱে নাথাকে। থাকিব ধৰিব গলে এইকাৰণে কৈ আছো মই যে চিনিয়। টা ক'ত গ'ল চিনিয়াৰ কেইটা যে ওলাই গৈছে এই কাৰণে
অ
মই আকৌ কলেজত গৈ বিচাৰি থাকো। আমাৰ চিনিয়ৰ কোন চিনিয়ৰ কোন কিন্তু চিনিয়ৰ কোনোৱই নাই চবেই ওলাই গ'ল।
অ কলেজ এৰি দিলে।
অ এইটয়েইো কলেজ এৰি দিলে পইচাৰ কাৰণে
অঁ তোমাৰ কলেজৰ টপত লৈ যায়। য ফুৰিব।
তাক লৈ গ'লে কি হল নিজৰ পৰাই পইচা বেচি যাব মানে মেমহেনৰ পইচা। ধৰিব গলে আমাৰ পৰাই মিলাই দিয়ে।
অ। কোৱাৰ পিছত। আহ
মা এতিয়ালৈকে অহাই নাই মাৰ ফোনো লগা নাই।
মোৰ দাদাও আহ নাই এতিয়া লোকে।
মায়ে ৰাতিপুৱা দচ তাত গ'লে দহটাত গলেতো জল্দি আহিব লাগে, এতিয়াতো টেনচন লাগিলে মোৰ।
ফোন কৰি চাইছে নে?
অ ফোনটো নালাগে তো।
ইমান দেৰিতো নোৱাৰ ইমান দেৰি হয় নেকি?
নাজানো আৰু মাৰ গাও বেয়া আছে, এতিয়া কি কি হৈছে কি কেনেকা কম মই।
অ মোৰ দাদা আজি আগ আহিব দেৰি হ'ব চাগে, মোৰ ভাইটি হহঁতে মোৰ দিদিৰ হতে আহিব মানে দিদিৰ ল'ৰাবোৰে চানডেত আহিব, যাম যে ফুৰিব।
ক'ত যাবা তোমালোকে?
মৃত্যুঞ্জয় যাম মন্দিৰি, শিৱ মন্দিৰৰ।
অ। কোন কোন জাবা?
মই যাম, মা যাব, তাৰপিছত দাদাই যাব, তাৰপ দিদিৰ ল'ৰাই যাব, দিদি যাব,
অ।
তোমাৰ গোপাল পূজা কৰা নে? অ কৰো। অ আমালকেও কৰো।
কোৱা? কেইটা গোপাল আছে?
তিনিটা আমাৰ।
আমাৰ লগোকৰো তিনিটা আছে।